অ', ভাল ভাল তোমাৰ কোৱা?
ভালে ভালে কি কৰি আছা? তুমি আচ্ছা, বাইক চলাব পাৰা মানে ন'?
উম, শিকি আছো মানে উম।
দন লাফিং অকে।
হাই কি ক'লা?
নে হাঁহিটো তোমাৰ ধুনীয়া দেখোন। হেল্ল'?
অ', কোৱা কোৱা।
অ', অ'।
অ', কি খবৰ বাকী? হয়, জিম গৈছিলোঁ এই এজন লগৰৰ বাইক আছিলে তাৰ লগত গৈছিলোঁ। অলপ শিকাই দিলে মোক।
কিমান দিন হ'ল কি জিম কৰা নে বাইক চলোৱা?
দুটাই কৰোঁ মানে জিম মাজে জিমটো সজাই যাওঁ মাজে মাজে বাইক চলাও খালি।
আচ্ছা আচ্ছা, কিমান কিমান মানে কিমান দিন হ'ল জিম যোৱা?
হ'ল বছৰ হৈ গ'ল, উম।
আৰু কি কি কৰা এনে এডুকেছন চেদুকেচন কিবা তুমাৰ পঢ়া লিখা?
উম, ডিগ্ৰী চলি আছে এতিয়া মোৰ।
কিহত? আচ্ছা আচ্ছা এনে আৰু জব-চব কিবা ভাবিছা নে?
নাই নাই জব-চব একো কৰা নাই খালি কেটৰিং কৰিছিলো মাজত অলপ।
আৰু একো কিবা বিজনেচ-চিজনেচ কৰা নেকি?
আজিকালি তুমি, কামে নিদিয়া কি কৰিম কোৱা?
পইচাৰ কিমান দৰকাৰ আছে তুমি গম নোপোৱা মোৰ।
অক্টোবৰত আহিবা অক্টোবৰত অক্টোবৰত একদিনো শান্তি নিদিওঁ পুৰা মানে ফাটি যাব একদিনো এক এক তাৰিখৰ পৰা ত্ৰিশ তাৰিখলৈকে পূজাও ফুৰিব নোৱাৰিবা তাৰপিছত। ইয়াতো কৰা নাই, আচ্ছা। মেৰা আৱাজ আ ৰাহা হে মেৰা আৱজ আ ৰাহা তেৰে ক? বাট কলটো কাট নহি হোৱা হে না অভি তাক হা আ গয়া আ গয়া। অ এইবোৰ টেনশ্যন নল'বা পূজাৰ সময়ত এক এক তাৰিখৰ পৰা একদম অক্টোবৰ ত্ৰিশ তাৰিখলৈকে ঘৰত থাকিব নোৱাৰিবা ৰাতিপুৱা দহটা ওলাব বা আৰু ৰাতি বাৰটা এটাত ঘৰত আহিবা। আকৌ ৰাতিপুৱা দহটাত ওলাবা তেনেকৈ ৰুটিং বনাই দিম। তাৰপিছত আৰু মজ্জা মানে ফাটি যাব মজ্জাটো।
হ'ব হ'ব একো নাই পইচাৰ কাৰণে অলপ কষ্ট কৰিব লাগে
অলপ কষ্ট নহ'ব নহয় বহুত কষ্ট হৈ যাব তাত ৰাতিপুৱা উঠিব লাগিব অ' আৰু বাকী এনেই কিবা দোকান চোকান কিবা আছে নাই তোমাৰ তাতেই আচ্ছা আচ্ছা হেল্প চেলপ কৰা নাই দেউতাৰ দোকানত
উম ডেইলি ডেইলি হৈয়ে থাকে উম উম
কি এনেই দোকানটো কি গ্ৰচৰিজ
উম মচলাৰ দোকান হয়।
মচলা।
মচলা সেইটো গ্ৰ'চাৰীৰ হিচাপে কব পাৰা তুমি মানে চব আইটেমৰ মচলা চচলা আছে তাৰ পিছত তোমাৰ তেঁতেলী-চেটেলী পাবা আৰু
কোৱাচোন মছলাৰ এটা এটা নাম কোৱাচোন ইমান দিন দোকানত থাকিলা
হয় আছে বহুত কিবা আছে হালধি আছে তাৰ পিছত লাল মিৰ্চ
হালধি মছলাটো কেনেকে বনাই? এটা এটা সুধিম ন হালধি মছলাটো কেনেকা বনাই কোৱাচোন
হালধি মই হালধি এইটো মই গম নাপাওঁ কি দি বনাই খালি এতিয়া কিবা এটা বিচি পায় সেইটো মছলা গুড়ি দিয়ে আৰু
কি পায়, কি পায়?
গছৰ তলত এটা কিবা এটা তোমাৰ হলিডেৰ এটা আহি যায় আৰু এটা ৰুট সেইটো অ' সেইটো ভাঙি কেনে গুড়া কৰিব লাগে তাৰপিছত
আৰু জিৰা কিহে দি বনাই
এ গম নাপাও, দে ইমান
উম, জিৰা গম নোপোৱা? জিৰা পাউডাৰ হয় মইও নাজানো সেইকাৰণে কৈছো ইমান ডাঙৰ মছলা দোকান মছলা বিষয় গম নোপোৱা তুমি
বনাই কি? কি দৰে সেইটো মই বুজি নাপাও মানে আৰু বিক্ৰী কৰিব লাগে কৰি দিও আৰু লাভ হৈ যায়।
কিমান এনে কেজি কিমান জীৰা কেজি?
জীৰা, কেজি তোমাৰ চাৰিশ টকা।
হালধি কেজি?
হালধি তোমাৰ তিনিশ পঞ্চাশ।
তিনিশ পঞ্চাশ, আচ্ছা আচ্ছা। এনে কৰ'বাত বাহিৰত ফুৰিব চুৰিব গৈছা নে তুমি?
গৈছো বহুত জাগা গৈছো কিন্তু এতিয়া আৰু ঘৰতে আছো মানে ব ৰ্তমান দেউতাৰ গাটো ভাল নহয় যে, উম আৰু দেউতাৰ গৰমত ভাল নহয় যে।
দেউতা গৰমত ভাল নহয়?
আৰে গৰমত মানে উম গাটো ভাল নহয়, সেইটো কাৰণে কলো। ত' মানে দোকানটো মোকে চাব লাগে।
উম কৰিবতো লাগিবই ল'ৰা মানু্হ। আৰু এনে বাহিৰত কিবা ফুৰিব চুৰিব গৈছা কিবা কোৱা বাহিৰত কি কি কৰিলা বাহিৰত ক'ত ক'ত ফুৰিব গৈছা কোৱাচোন ভাল ভাল জাগা?
ভাল ভাল জাগা অৰুণাচল গৈছিলো, বিহাৰ গৈছো।
বিহাৰ অ', কি কি কৰিলা বিহাৰত গৈ কি কৰিলা?
বিহাৰত গৈ এইটো গাঁও চাও চালো আৰু। ফুৰিলো তাতে ফাৰ্ষ্ট টাইম বাইক শিকিছিলো মই, উম। বাজাজ বাজাজৰ বাইক চলাইছিলো, উম।
চাৰিটা গিয়াৰ থাকে?
উম চলাইছো ভাল লাগিছে।
তাতটো আগত আৰু পিছ পিনে গিয়াৰ থাকে ন? আজি কালি বাইকতো আগত গিয়াৰ। কিটোত গিয়াৰ দুটা চাইডে আছিলে যে সেইটো কাৰণে, আঁ। এনে অৰুণাচল গৈছা কি কি জাগা চাইছা অৰুণাচলত? টাৱং পিনে গৈছা?
নাই নাই এইটো এইটো যোৱা নাই পুলিচে যাব নিদিলে। সেইটো কিবা পাচ চাচ লাগিছিলে, অঁ। তেতিয়া গম নাপাওঁ যে এতিয়া গম পাইছোঁ, নেক্সট টাইম যেতিয়া যাম পাচ বনাই যাম আৰু।
উম কবা কবা মইয়ো যাম। যাব হ'লে একেলগত যাম ন, পইচা লাগে ন অ' পইচাটো লাগিব বাৰু। তেলৰ খৰচা আহিব আৰু আমাৰ ল'ৰা মানুহ খৰচা বেছি হৈ যায়। উম উম।
বাহিৰত কি কি খাই থাকে আমি সেইটোয়ে আৰু।
খাই থাকে মানে নহয় বাৰু, ভাল ভাল বস্তু খায় আৰু। উম, আৰু কোৱা? এক্সাম চেগজাম দিলা নে নাই?
হৈ গ'ল এক্সাম, এতিয়া বন্ধ চলি আছে গৰম বন্ধ।
হে গৰম বন্ধ, কলেজতো গৰম বন্ধ দিয়ে নেকি?
হয় দিয়েটো আমাৰ ছেকেণ্ড চেমিষ্টাৰ শেষ হ'ল, থাৰ্ড চেমিষ্টাৰ একমাহ বন্ধ দিছে।
আচ্ছা। আকৌ থাৰ্ড ছেমিষ্টাৰত এডমিচন কৰাব লাগে নেকি ন?
অঁ এইটো কি কি লাগে গম পোৱা তুমি?
না বেছি ডকুমেন্ট নালাগে তোমাৰ আগৰ যোনটোৰ ফাষ্ট ছেমিষ্টাৰৰ যোনটো তোমাৰ এডমিট কাৰ্ড আছিলে ন দিছে নে নাই? অঁ, সেই কাৰ্ড টো লৈ গ'লে হ'ল, আৰু তোমাৰ এ তোমাৰ নৰ্মেল ডকুমেন্ট লাগিব আৰু। এডমিছন কৰাবোলে নাই? ইনকামটো আগত ইনকামটোৰে এডমিছন কৰাই ছিলানে ফ্ৰিট এডমিছন হৈছে অ? অ তেতিয়াহ'লে ইনকাম লাগিব, যদি ইনকাম দি কৰে। এইটো পেইড এডমিশন হব নেকি থাৰ্ড চেমত মে বি?
নাই নাই নাই যাৰ ফ্ৰী হয় তাৰ ফ্ৰীয়ে হয়।
ন মই মাজতে গৈছিলো, তে মই এবচেণ্ট নাছিলো ন এক বছৰ গলে। তে মই টিচাৰক গৈ ক'লো, ছাৰ মই এবচেণ্ট আছো ইমান দিনৰ পৰা হেল্ল'? অ মই হেড টীচ্ছাৰক গৈ কলো ইমান দিনৰ পৰা এবচেন আছো ছাৰে কলে কিয়? মই কলো ছাৰ মই বাহিৰত গুচি গৈছিলো কাম কৰিবলৈ। ছাৰে কয় মোক আহিছ কিয় আকৌ বোলে তেনেকে কৈ দিলে।
আচ্ছা।
উম ভাইটিক লৈ গৈছিলো, ভাইটিৰ এডমিচন আছিলে।
তুমি একজাম- চেকজাম দিয়া নাই সেইটো কাৰণে চাগে লাগিছে আৰু ফাইন।
ফাইন এইটো ফাইন নকয় এইটো মোৰ এটা এ বহুত ডাঙৰ ফাইন লাগি গ'ল সোতৰ হাজাৰ টকা ফাইন ভাই, ইমান ফাইন হয় নেকি চৰকাৰী? কলে, অ মোক কৈছে তুমি থাৰ্ড চেমত এক্সাম দিছা দুটা তাৰপিছত দিয়া নাই। আৰু ইমান দিন এবচেন আচ, তোমাৰ সোতৰ হাজাৰ টকা এডমিশ্যন
এই তোমাৰ বেকৰো লৈ লৈছে চাগে?
বেক, ফাষ্ট ছেকেণ্ড চেমিষ্টাৰতে তাতে বেক লাগিছিলে, থাৰ্ড চেমৰ তোমাৰ দুটাহে এক্সাম দিছোঁ।
হ'ব পাৰে, মই টিচাৰটো নহয় আৰু গম নাপাও কি কি কৰিছে সিহঁতে?
টিচ্ছাৰ বনিবা নেকি তই ডাঙৰ হৈ?
নাই নাই নাই নাই, মই মই ভাবিছিলো কি ফুটবলাৰ হ'ম বুলি। কিন্তু উম ৰণাল্ডৰ সৰু ভাই মই।
হয় নেকি?
হয় হয়, মোৰ উম হু চু চু।
ৰণাল্ড অ এবাৰ এবাৰ কি হল ৱৰ্ল্ড কাপ কি হল, এবাৰ ৰনাল্ডো জিতিলে নে হাৰিলে?
এ ফাইনেল হোৱা নাই এতিয়ালৈ কিন্তু কালি ওলাই গ'ল এলিমিনেট হৈ গ'ল, কালি নহয় আজি ৰাতিপুৱা ওলাই গ'ল। আজি ৰাতিপুৱা মেচ আছিলে, উম আজি এলিমিনেট হৈ গ'ল।
মেছি গ'ল নে মেছি মাচি?
মেছি আজি আছে, চাৰে নটাৰ পৰা। উম তাৰ যদি ওলাই যায়, উম চেনেলটো তোমাৰ যি চেনেলত দিয়ে সেইটো এটাই স্পনচাৰশ্বিপ লৈছে।
যি চেনেল।
উম।
সেইটো প্ৰিমিয়াম ল'ব লাগে চাগে ন?
উম, চেভেন হাণ্ড্ৰেড।
কি কোৱা তুমি প্ৰিমিয়াম লৈ থৈছা ছেভেন হাণ্ড্ৰেডৰ?
নাই নাই নাই, মই এটা থাৰ্ড পাৰ্টি এপত চাই আছো মানে।
অ' থাৰ্ড থাৰ্ড পাৰ্টি এপট চাওঁ, থাৰ্ড থাৰ্ড পাৰ্টি এপত চলে ন?
অ' আজিকালি চবেই তাতে চাই আৰু। কোনে ইমান পইচা দিব?
সেইটো হয়। এনেই গৰম কেনেকুৱা পৰিছে?
গৰমটো ফালি দিছে আজি, খালি বৰষুণ দিছে বুলি এতিয়া অলপ মানে শান্তি আছে। বাৰু, এতিয়া ৰাতি হৈ গ'ল, এতিয়াতো আৰু গৰম নিদিয়ে। তথাপি আৰু এতিয়া ব-বৰষুণ দি আছে বুলিয়ে।
কিনকিনিয়া বৰষুণ ন, এইটো নেৰেই, দি থাকিলে দিয়ে থাকে।
উম এইটো, উ এইটো জগাত বহুত বেয়া মানে ৱেডাৰ কেইটা। এবাৰ এবাৰ এবাৰ বৰষুণ দিয়ে। উম, এতিয়া বৰষুণ দিয়ে। আকৌ ৰাতি-ৰাতিপুৱা মানে তোমাৰ একদম টপটপা ধূপ দিলে আকৌ।
টপটপা ধূপ, টিংটিঙীয়া ধুপ, অ'।
মানে, ফালি দিয়ে গৰমে আৰু।
অ', এতিয়াটো বৰষুণ দিলে ৰাতিপুৱা ৰ'দ দিব। এইটোয়ে উঠিব ভাপটো, তাৰপিছত সেইটোৱেই হ'ব আৰু।
কালি কালি ৰ'দ নিদিলে ভাল, কালি কাম আছে বহুত।
কালি কাম আছে নেকি তোমাৰ?
উম।
আচ্ছা, আচ্ছা। মই অলপ ওলাই আহো, আৰু কোৱা, জিমত কি কি লোৱা তুমি? ক্ৰিয়েটিন-চ্ৰিয়েটিন কিবা লোৱা নে? ঠিক আছে দিয়া, বাৰ মিনিট আচ্ছা আচ্ছা, কি কি লোৱা এনে কোৱা? এ ভাই, ৰখা। কি? তুমিতো ক'লা ৰখা। আৰে ভৰি কেটাই এটিয়া নুঠাবা কৈ আছোঁ, কোৱাচোন কি কি লোৱা ক্ৰিয়েটিন? কল-চল লোৱা নে নোলোৱা? কল। কল লোৱা নেকি, কি কি কল লোৱা? কি কি ক'ল লোৱা?
সেইটো ডাঙৰ জাহাজী কলটো, অ'! অ', জাহাজী কল, জাহাজী কল।
ভাল লাগে ন লৈ?
উম খাই খাই ভাল লাগে, লৈ ভাল নালাগে-উম উম।
ভীমকল খাইছানে নাই?
কি কল?
ভীম-ভীমকল।
উম হুম, খাইছোঁ খাইছোঁ।
গুটি বহুত থাকে ন?
উম।
আৰু কি কি খোৱা তুমি? ক্ৰিয়েটিনত আৰু কি কি লোৱা কোৱাচোন? তোমাৰ ক্ৰেটিন কি লোৱা? কি ক্ৰেটিন লোৱা?
মনোহাইড্ৰেট।
কি কি আছে ক্ৰেটিনত?
আছে, চব আছে। তোমাক পিছত বুজাই দিম মই।
উম। আহ, এতিয়া গম নাপাওঁ। চাব লাগিব, মোক মুখস্থ নাই। উম।
আৰু কলেজ চলেজ ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব, জা আগষ্ট চাগে ন আকৌ এডমিশ্যন কৰা হব
উম
আৰু কোৱা ভাত ছাত খালা
নাই নাই খাম এতিয়া গৈ ঘৰত গৈ খাম
মই গৈ আছো এ নাই এতিয়া যামে গম নাপাও চয়াবিন বনাইছে চাগে
চয়াবিন বিনা হাডী মাংস
উম নাই নাই নাই হাতদি গা এইটো কালি কালি খাইছিলো
হে এনেই বনাব পৰা নে খানা
বনাব পাৰো শিকাইছিলে
চিকেন ননা পৰা